হেল্ল'?
হেল্ল' অ', শুনিছো শুনিছো।
উম, ভালে আছা?
অ', ভালে আছোঁ দিয়া তুমি ভালে আছা?
অ', মইও ভালে আছো এনে অলপমান ভাবিলো আৰু বহুত বহুত দিন হৈ গ'ল তোমাক কল কৰা নাই। কোনো বিষয়ে কথা পতা নাই সেইকাৰণে ভাবিলো তোমাক কল কৰো পিছে কি কৰি আছিলা?
অ', মই এতিয়া এনে অলপ আছো বহি কিনে তুমি?
অ', মই আৰু অলপমান এনেকে ওলাই আহিছো অলপ ঘৰৰ ভিতৰত থাকিব নোৱাৰে ন'। যি গৰম দিছে। সেই বিষয়ে কথা পাতিব আহিছো আজি আমি গৰমৰ বিষয়ে কথা পাত
অ', হয় নিকি লব হয়
পিছে আজি গ্ৰমটো বেলেগ দিলে ন'!
এ কি কবা আৰু ইমান গৰম মানে ঘৰ ভিত তৰতো থাকিব নোৱাৰে বাহিৰতো থাকিব নোৱাৰি।
হয় নিকি ঘৰৰ ভিতৰত থাকিব পাৰি কিন্ সেটো সেইটো ইচ্ছামতে দি নোৱাৰি ন' কিয় কাণে গৰমত চোৱা ঘৰৰ ভিতৰত যিমান ভাল আৰু আমাৰ এটা আমাৰটো চিংগল ৰুম ন আমাৰ এটাই ৰুম এটাই ডাঙৰ ৰুম সেইটোতে মানে ৰান্ধা বঢ়া একচাইদ কৰে তে এক যোছ এক যোছ লগাই ৰাখিলেও মানে গৰমটো নাযায় আৰু
অ
তোমালোকৰ কেনেকা চিষ্টেম হয়
আ মানে
ঘৰটো ৰুম গিলা
অ ৰুম বোৰ আছে এটা আমাৰ নিজৰ ৰুম আছে আৰু এটা ৰুম আছে তা-পিছতে কিচেনটো বেলেগকে আছে আৰু
উম কিন্তু তথাপিও গৰম থাকে কিয়বা সেইটো সেইটো গৰমটো থাকিবই ন
মানে ৰ'দৰ তাপটো লাগি থাকে ন সেইটো পৰাও গৰম মানে ভাপটো আহি থাকে সেই কাৰণে বহুত গৰম লাগি যায়
অ আৰু প্লাছ তোমালোকৰ ৰুম ৰুম বোৰ সৰু সৰু হৈ গ'ল ন ৰুমবোৰ সৰু সৰু হোৱাৰ কাৰণে লাগি যায় আৰু সেইটোৱে আমাৰো সেনেকাই আমাৰতো ৰুম ডাঙৰ হলে কি হ'ব এক চাইড এক চাইড এক চাইড ৰন্ধা বাঢ়া হয় এক চাইডে মানুহ থাকো ত এইটো গৰমৰ এডজাষ্ট থাকিলেও মানে চলা নাযায় আৰু সেনেকে পাচলে গৰম হৈ যাব আৰু যদি সৰু ৰুম হলে আৰু গৰম লাগিলে হয় এতিয়াতো ফেনৰ বতাহৰ কোনো কামৰ নহয় উম তুমি পিছে কি ভাবা যে ইমান গৰম দিলে যে এই স এই মাহটো তোমাৰ তোমাৰ মতেদি কোৱাচোন গৰমটো কিয়হ কাৰণে বাঢ়িছে
অ গৰমটো বাঢ়িছ চে আৰু, নাজানো এনেই বহুত এবাৰতো বহুত জলদিয়ে গৰম দিলে, এনেতো জুলাই, আগষ্টত বেছিকে গৰম দিয়ে।
হয় নেকি?
অ' আৰু বৰষুণ দিয়াও বতৰ হয়। কিন্তু বৰষুণ দিয়া নাই এতিয়ালৈকে, দিব আৰু জুলাই আগষ্ট মানত বৰষুণ।
সেইটো হয়, বুধ জুলাই আগষ্ট মানত বৰষুণ দিব কিন্তু এই বতৰটো, এই বতৰটো গৰম গৰম চিজনে পৰিব। গৰম চিজন পৰিলেও কম, আমাৰ ইয়াতেতো ইমান ইমানো গৰম পৰা নাই, যিখিনি আমি সহ্য কৰি আছোঁ। বেলেগ জেগাত হ'লে তোমাৰ ধৰি লোৱা মুম্বাই, দিল্লী হ'লে তোমাৰ তোমাৰ চাগে এনেকা গৰম পৰিছে, তাৰে মানুহকেইটা আৰু ৰাখা তোমাৰ পিছৰ নদীৰ পাৰত বা হেৰি চিৰ পাৰ হেৰিৰ পাৰত শুবা লগা হৈ গৈছে। পানী পানীৰ অভাৱ তাতে। বহুত প্ৰব্লেম এইফালে। আমাৰ ইয়াতেতো মাজে সময়ে কেতিয়াবা বৰষুণ দিয়ে আৰু। আমাৰ ইয়াতে অলপ বতৰটো বেলেগ টাইপ ন' তোমাৰ এইফালে সিম এইফালে তোমাৰ আমাৰ প এইফালে এইফালে পাহাৰ আছে, পাহাৰ টাইপ এৰিয়া আছে, হিল টাইপ এৰিয়া বেছি আছে আমাৰ। এইফালে এৰিয়াত।
অ' হয় হ।
আমাৰ ইয়াৰে আৰু এইফালে তোমাৰ নে আমাৰ এইফালে নেপাল এৰিয়া পৰি কেনে নেপালৰ পাহাৰ এইফালে হিমালয় পৰ্বত। পৰি যায়, পৰ্বত গিলাৰ পৰা আহে, প্লাছ তোমাৰ লগত আৰু মে ফালে মেঘালয় এৰিয়াটো একদম পাহাৰ এৰিয়া ন' তাৰে যোনটো মানে তাত তেত' এনি টাইম ঠাণ্ডাই। তোমাৰ শ্বিলং টাইপ এৰিয়া ঠাণ্ডা। এইবিলাক টাইপ এৰিয়া ঠাণ্ডা, তা তাৰে ঠাণ্ডাটো এইফালে আহি যায় আৰু। কমতি মানে তাৰে বতৰৰ পৰা, সেইটোকাে কাৰনে মানে এতিয়া অলপ বৰ বৰষুণ আছে ন' ক যে বৰষুণ নাই কিন্তু গৰমো সেনেকাই আছে। গৰমটো আজিকালি এসপ তাটো বেছি পৰিছে। তোমাৰ পিছে এই সপ্তাহটো গৰমটো কেনেকা পৰিলে তোমাৰ মতেগে?
মোৰ মতেতে সঁচাই ঠিকেই কৈছা আৰু বহুত বন্ধ দিছে। এনে কি কবা আৰু, বাহিৰত ওলাবই নোৱাৰি আৰু বেছি গৰম দিলেও ভূমি কম্পও আহে বহুত।
হয় নেকি?
অ' থিয়ৰ কাৰণে মাটিবোৰ গৰম হৈ যায় ন', গৰম হোৱাৰ কাৰণেতো ভূমিকম্প আহি যায়।
অ' মোৰ মতে যেতো গৰমটো যেনেকা পৰিছে সেনেকা মানে মিনিমাম হেৰিও পৰিব লাগে, বৰষুণৰ
অ' বৰষুণ দিব লাগে। অ' ঠিকে কৈছা, বৰষুণ দিলে অলপ মানে ঠাণ্ডা ঠাণ্ডা লাগে।
উম, কিন্তু হেৰি কথাত আমি অলপমান নিজেও ঠিক লাগব কিহ ৰ'দটো দিছে বুলি কেনে সেইটো কথা নহয় যে তুমি গৰম সহ্য কৰিবাই নোৱাৰিবা। অলপ গৰমতো সহ্য কৰিবই লাগব না, নিজৰ শৰীলকে, নিজৰ শৰীলক যোনটো তুমি ভাবি আছা বেয়া সেইটোই কেতিয়াবা ভাল হৈ যায়। তুমি চাইছাই কেচামান কয় যে মায়ে তিতা বস্তু নাখা, তিতা বস্তু খা কিন্তু তুমি নোখোৱা কিয় কাৰ তোমাৰ মুখ জি তিতা খায়। তিতাকৰ পাই গ'ল, তিতাটো পাই গ'লে পুৰা টেষ্টটো বেয়া হৈ যায়। তুমি সেইটোৰ কাৰণে নকোৱা তেজৰ কাৰণে নকোৱা কিন্তু তিতাটো খৰি লগ বেছি বেছি ভাল ক তোমাৰ যোনটো মিঠা টেষ্টটো সেইটো তোমাৰ মাৰি দিয়ে তিতা কৰি দিয়ে বস্তু তেতিয়া খাই দিয়ে তেতিয়া মিল তোমাৰ ব্লাডটো ঠিক হৈ যাব তেজটো সেনেক কেচাম কেচা অশান্তি বস্তু নিজৰ মতে দি ঠিক কৰিব লাগে এতিয়া চোৱা কেচাৰ অফিচ আছে অফিচত নিজৰ এ চি চেচি এ চি লগাই কাৰনে বহি আছে সেহতৰ কেন্তু ভাল হেহতে এ চি লগাই কাৰণে বহি আছে এতিয়া কিন্তু এটা কথা সেহঁতে যিমান এচিত থাকিব সিমানে তাহাঁতৰ প্ৰব্লেম হ'বতি পিছত যে সহতে হেৰি কৰিব নোৱাৰিব
প্ৰব্লেম হব হয়
সহ্য কৰিব নোৱাৰিব বাহিৰত গৰম বাহিৰত গৰম সহ্য কৰিব নোৱাৰিব এনে এনিটাই আহি লাগিব উম হেভি থ হৈ যাব তেতিয়া আৰু নোৱাৰিব আমাৰ কিন্তু সেনেকা নহয় আমাৰ গৰমতটো যিমানো পৰিব আমাৰ শৰীৰ মানে ভাল হ'ব কিয় আমাৰ আমাৰ শৰীৰটোক আমিও সহ্য কৰি আছো কালিও কৰিম কালিও সেনেকাই কালিও অলপ উম সেইতিয়া পিছে তোমাৰ মতে দি গৰম গৰম দিনত কি কি কৰা বেছি ভাল হয় নিজৰ শৰীৰক বচাব কাৰণে মানে ধৰি লোৱা মাথা ঘৰুৱা মাথা কিবা বেমাৰ আজাৰ কৰো বেমাৰ আজাৰ হয় ন গৰম দিয়ো বহুত বেমাৰ আজাৰো হয় মাথা ঘৰুৱা হয় বা কিবা কিবি প্ৰব্লেম হয় এইগিলাকে কি কৰিব লাগে বেছি ভাগ
জন্ম দিনা কি কৰিম? জন্ম দিনা মানে কি কয় ফ্ৰুটছৰ জুচ খাব লাগে নেমু পানী খাব লাগে নেমু পানী। খালে ঠা‌ পেটটো ঠাণ্ডা কৰি দিয়ে তাৰ পিছত তুমি উ মানে ভাল ভাল খ খ খোৱা বস্তু খাব লাগে গৰম দিনতো কিবা কিবি ওলাই ন। গৰম দিনত কিবা কিবি ফল চল ওলাই সেইবোৰ। খাব লাগে ত তুমে গা ছা ধুব লাগে।
উম অ এইটো কিন্তু বঢ়িয়া কথা হৈছে এনি টাইম গাত ধুই থাক লাগে শাৰীটো শৰীটো তেতিয়া নহ'লে তেতিয়া নহ'লে আৰু যিমানে তুমি লখ যিমানে তুমি ধৰি লোৱা ৰাতিপুৱা গা ধুলা আৰু ৰাতিপুৱাৰ পৰা এবাৰ গা ধোৱা নাই গৰম দিনত কিন্তু তোমাৰ শৰীৰটো সেইটোোৱে এবজাৰভ কৰি ল'ব বস্তুতটো সেমিকি যাব বস্তু শৰীৰটো চিপচিপা লাগিলে ঘাটো স শৰীৰটো ভালি হৈ থাকো আৰু আমাৰ ঘা আমাৰ শৰীৰৰ এ আঠা টাইপ মানে ঘামটো থাকে ন ঘামটো দি। এ আঠা টাইপ বস্তুৰ সৃষ্টি হয় ত সেইটো বস্তু যদি মানে অলপমান অশান্তি লাগি থাকে- অশান্তি লাগিলে ই ইৰিটেড হৈ থাক ইৰিটেড হৈ যাওঁ সেইটোকাৰনে‌ গা ধুই থব লাগে।
উম তুমি এনে গৰম দিনত কি কৰা ঘৰতে থাকা নে কৰ'বাত যোৱা?
নাই মই ঘৰত ঘৰতে থাকো ঘৰত থাকি কেনে হেৰি কৰো ফল চল খাওঁ। বেছি ভাগ মই আপেল খাওঁ আপেল যোনটোত মানে বেছি পানী পাও আৰু তৰমুজ।
অ তৰমুজ আৰু তিয়হ খাব লাগে তিয়হ।
তিয়হ তিয়হ খাব লাগে অ। তিয়হ খাব লাগে তিয়হটো মই খাওঁয়ে ভাতৰ লগত এতিয়া এতিয়া ভাত চাত খাই উঠিলো ভাত চাত খোৱাৰ লগতে মই তিয়হ খাইছো। তিয়হতো ভাল ভিটামিন চি বস্তু খাব লাগে। ভিটামিন চি বস্তু বেছি খাব লাগে উম যেনে ধৰি ল তোমাৰ ভিটামিন চি‌ হেৰি নেমু নেমু নেমু তুমি ধৰিলোৱা। তুমি নেমু পানী খোৱা নেমু পানী খোৱা কিন্তু নেমু তে এনে নৰ্মেল তুমি যোনটো মা মাংসৰ লগত নেমু লোৱা যে সেইটো নেমুত। মাংস লগত লোৱাৰ পিছত এনে জিভাত অলপ হেৰি কৰি দিবা। তেতিয়া বস্তুটো লাগি যাব বস্তুটো তেতিয়া তাৰপা চাবা তোমাৰ নিজৰ তোমাৰ যোনটো আলচিয়া মন আলচিয়াটো না আলচিয়াটো ডাইৰেক্ট এৰি গৈছে এতিয়া আমাৰ নাৰ্ভছ চিষ্টেমটো এক্টিভ হৈ যায় মানে লগালগ নেমুটো খালে সেইটো কাৰণে নেমুটো ভিটামিন চি পৰে ভিটামিন চি ভিতৰত তোমাৰ পৰে অ শাক পাচলি থাকে তোমাৰ নেমু নেমু নেমু নেমু বা তোমাৰ হেৰি কি কয় উম পানী টেঙা বস্তু টেঙা বস্তু ফল ফল মূল তাৰপিছত তোমাৰ সেইগিলা খালে মানে তোমাৰ ভিটামিন চি পায় ভিটামিন চি পালে তোমাৰ শৰীৰলৈকে ভাল ৰ'দ গৰমৰ গা তোমাৰ গৰমৰ শক্তি পাই থাকিবা এনিটাইম তে কিছুমানত এৰিয়া থাকে ন যে কিছুমান এৰিয়া থাকে য'ত পুৰা একদম গৰম তাৰে মানুহবিলাক কি কৰে সেইবিলাকে কৰে সিহঁতে সিহঁতে একদম চাই গছৰ গছৰ উম গছৰ বস্তু খায় পিছে পিছে তুমি তোমাৰ মতেদি এই যে গৰমটো যে বাঢ়িছে
অ অ
এই গৰমতো কিয় কে ইমান বেছি লাগি আছে এনেতো সূৰ্যতো আগৰ পৰা এনেকাই আছিলে আগত আগতে ইমান গৰম নালাগিছে এই বছৰ এই বছৰটোত ইমান গৰম কিয় কাৰণে লাগিছে?
এইটো আৰু কি কয় কাল ৱাৰ্নিং তো মানে মিলি গৈ আছে ন কুকাৰ থেংক গড ত ইয়াতে আছে টেবুলত তাতে আছ তা মাকে খা হেল্ল
অ
অ কি সেই কাৰণে আৰু গ্ল'বেল বাৰ্মিঙহলে অলপ বেছি গৰম লাগে মানুহৰ
অ গ্ল'ব ৱাৰ্মিং গ্লবা ৱাৰ্মিং কিহৰ কাৰনে
এইটো
কেনেকে কও এতিয়া তোমাক
অ হয় নেকি ময়ো কৈ দি আছো‌ দিয়া গ্ল ৱাৰ্মিংতো তোমাৰ কি কয় গছ গছ গছ গছনি বেছি নাথাকে বা তোমাৰ ধৰি ল পলিউচন বেছি পৰা গাড়ী মটৰ বেছি চলাই পলিউচন হয় বা তোমাৰ আহ তোমাৰ আহ তোমাৰ যোনখিনি মানে ব্যৱহাৰ বস্তু জৰিত বেছি তুমি অ এতিয়া আমাৰ গ্লৱেল ৱাৰ্মিং টো কমি যাই আছে আমাৰ যোনটো গ্ল'ৱেল ৱাৰ্মিং থাকে সেইটো কমি যাই আছে এনেকে। সেইটো কাৰনে তোমাৰ মতেদি কেনে এনেকা এনেকা চিটুৱেশচন হলে বাই ইটাভাটা এনেকা হ'ব যেতিয়া গ্লোবেল ৱাৰ্মিং একেবাৰে শেষ হৈ যাব তেতিয়া কি হব? তেতিয়া হ'লে কি হ'ব?
তেতিয়া তো মানে দিগদাৰী হ'ব চব মানুহৰ কাৰণে।
উম!
যদি গছ চছ কাটি থাকে আমি কৰ পৰা খাবা পাম।
উম! সেইটোও হয়। গ্ল'ৱেল ৱাৰ্মিং শেষ হলে গ্ল'ৱেল ৱাৰ্মিং শেষ হলে এইটোয়ে তোমাৰ তোমাৰ অক্সিজেন পোৱা তুমি বহুত। কম হৈ যাব যেনেকা তোমাৰ দিল্লী এৰিয়া দিল্লীটো তোমাৰ তুমি দিল্লীত ত জানাই দিল্লীত অক্সিজেন অক্সিজেন লেভেল বহুত হাইষ্ট কমি গৈছে তাৰে। তাতে অনলি খালী চিটি আছে য'ত গছ পাইছে তাতে কাটি কাটি ঘৰ বনাই আছে। এনেকাহলে ত ত চ যিমানে যিমানে গছ থাকিব এতিয়া চোৱা আমাৰ পাহাৰ আমাৰ পাহাৰ এৰিয়া আমাৰ ইয়াতে ইমান গছ আছে আমাৰ ইয়াতে। ইমান গৰম নালাগে, আমি যিখিনি আছো নৰ্মেল এৰিয়াতে আছো।
অ আৰু য'ত গছ নাথাকে বহুত দিগদাৰ হৈ যায় মানুহৰ জীয়াই থাকিবলে।
সেই কথাত যে তোমাৰ যে একেবাৰে গছ যে একেবাৰে ৰুই থাকিবা এইটো কথা নহয় গেছ কিছুমান টাইমত কিছুমান কথাত সুবিধা কিছুমান টাইমত সুবিধা কৰে গছে কিয় কানে গছে ছায়া তায়া দিয়ে আৰু। ধৰি লোৱা গছটো যদি বেছি বিশাল ডাঙৰ হৈ যায়। ধৰি লোৱা তোমাৰ অশান্তি হৈছে তুমি তেতিয়া সেইটো গছৰ আগডাল কাটি আগডাল কাটি কেনে তাতে নতুন এটা ৰ গছ ৰুই দিয়া। সেনেকা সেনেকা টাইপ কৰিব লাগে তেতিয়া কি হয়।
কেটা কৰিলা
বা তুমি ধৰি লোৱা তুমি এই এৰিয়াত ঘৰ বনালা ঘৰ বনালে তোমাৰ এইটো এৰিয়াত। তুমি বনালা তুমি সেইটো এৰিয়াত বনাই কেনে যোনখিনি গছ কাটিছা সেইখিনি গছৰে এনেকে। পুলি অলপ আনি আনি বেলেগ চাইডত অলপমান গছ ৰুই দিব লাগে তেতিয়া মানে একফালে হয় যায়। উম পিছে। ক
অ কি কৈ আছিলা।
অ পিছে তোমালোকৰ তোমালোকৰ তো ঘৰত হেৰি আছে চাগে। এ চি এ চি লগাই থাকছে চাগে।
নাই নাই এ চি নাই।